অহ ',
নমস্কাৰ - নমস্কাৰ!
নমস্কাৰ। কি খবৰ আছো ভালেই আপোনাৰ?
আছোঁ আছোঁ। পিছে বাকী খবৰ কওক আছোঁ মই স্কুলত আছোঁ।
স্কুলত।
হয়।
হঠৎ ফোন কৰিল যে স্কুলৰ পৰা স্কুলৰ পৰা হঠাৎ ফোন কৰিলে যে।
অঁ নাই ক'লো অলপ ফ্ৰী হলোঁতো কলো দহ অলপ কথা পাতোঁ।
কিবা
কিবা মানে হয় হয় তাৰমানে। অলপ আজি তাৰমানে খাদ্যৰ বিষয়ত অলপ কথা পাতিম তাৰমানে ধৰক পৰিৱেশ পৰিস্থিতিবিলাক অলপ বেয়া। সৰু সৰু বাচ্ছা বাচ্ছা, মানে ল'ৰা ছোৱালীবিলাক। এ বেমাৰ আজাৰ বেমাৰ আজাৰ এই খোৱা খাদ্যৰ ওপৰতে,
অ অ হয় কথাটোতো ভালেই কৈছে এইটো। এটা ইম্পৰ্টেণ্ট কথা। আমাৰটো তেনেকুৱা হৈ আছে না অৱস্থাটো,
আমি সজাগ হ'লে নহ'ব না এইটো বাছ
আমি অকলে সজাগ হলে কি হব বাকীবোৰে যদি সজাগ নহয় সেইটো লৈ ত চিন্তা কৰি আছো কেতিয়াবা কেতিয়াবা মোৰো চিন্তা হয় মানে মানুহক ক'লে সেইটো মানুহে বুজ বুজিও নাপায় সেইকাৰণে কেতি কেতিয়াবা দুখ লাগে মানে ভাল কথা ক'বলৈ গ'লে গ'লে মানুহে সেইটো মানে ই নকৰে কিবা হেৰি হেৰি একো নকৰে
তাৰমানে আজিকালি সৰু ল'ৰা ছোৱালীবিলাক বাচ্ছাবিলাক না তাৰমানে চব তাৰমানে ৰেডিমেড বস্তু খাবলৈ মানে ই পায় মানে বহুত মানে বাই
তাৰ মানে সেইটো কি মানে অতিৰিক্ত মানে গাৰ্জেন বিলাকৰ গাৰ্জেন
হয় হয় গাৰ্জেন বিলাক সচেত সচেতন হ'ব লাগিব আমাৰো ধৰক সজাগতাৰ দৰকাৰ আছে সচেতনৰো দৰকাৰ আছে তাৰমানে ধৰক এই পেকেটজাতীয় বস্তু খাই খাই এই বোলে গেছ এই বোলে বমি ধৰা এইবোলে এইটো বেমাৰ এই বোলে পায়খানা নহয় তাৰমানে পেকেটিং জাতীয় বস্তু এই ধৰক কোল্ড মানে ফ্ৰিজ জাতীয় বস্তুবিলাক খাই খাই তাৰমানে এনেকুৱা হয় ধৰক আপোনাৰ এই ফ্ৰিজততো বহুত ফ্ৰিজটোতো ইমান ভাল নহয় না ফ্ৰিজত ৰাখা বস্তুবলাক হয় এই মেংগ' যুঁজ ফ্ৰইটি পেপচি কিবাকিবি মানে এই বাচ্ছাবিলাক এইবিলাকে খাই মানে আজিকালি,
এটা বস্তু এটা বস্তু, চাব আপুনি বাচ্ছা বাচ্ছাৰ কথাটোতো আছে আছে ডাঙৰ মানুহৰ ক্ষেত্ৰতো এটা সমস্যা হৈ আছে আপুনি মানে সেইটো কিবা পৰ্যবক্ষণ কৰিছে নে নাই তাৰে মানে, মানুহৰ কি মানুহে কি কৰে এতিয়া অলপ গৰম লাগিলেই ফ্ৰিজৰ পৰা ঠাণ্ডা পানী খায়। ঠিক আছে এই ঠাণ্ডা পানী, খাই খাই কিন্তু মানে মেক্সিমাম মানুহৰ কিন্তু দাঁত তৰ এটা সমস্যা হৈ আছে। উম সেইটো মই নিজে প্ৰমাণ মানে মই আগত ফ্ৰীজৰ পানী খাই খোৱাৰ পিছত হঠাতকৈ মোৰ দাঁতৰ ইমান মানে বিষ হৈ গ'ল। অ' পিছত কি কৰো নকৰো মানে এটা এ মানে ওচৰতে মানে মোৰ বন্ধু এজন আছে তো ডক তৰ তাৰ ওচৰত গ'লো সি মোক কিবা পেইন পেইন কিলাৰ কিবা কিবি দিলে আৰু সেইটো খোৱাৰ পিছ পিছত বিষটো দুই তিন ঘণ্টামান মান ভালেই থাকে। আৰাম পোৱা যায় তাৰ পিছত আকৌ আৰম্ভ হয় তেতিয়া মই ভাল এট এটা ডেণ্টিষ্টৰ ওচৰত গলো' যোৱাৰ পিছত সি মানে দাঁতবোৰ পৰীক্ষা কৰিলে পৰীক্ষা কৰাৰ পিছত সি মোক কৈ দিলে যে আপুনি ফ্ৰিজৰ পৰা পানী খাইছে নেকি? অ' হয় ফ্ৰিজৰ পৰা পানী খাওঁ। এইটো আপোনাৰ একমাত্ৰ ঠাণ্ডাৰ কাৰণে হৈছে ইমান ঠাণ্ডা পানী আপুনি মানে আগত খাইছে সেইটোৰ কাৰণে এনেকুৱ বা পিছে মোট দুটা দাঁত উঠাবলগীয়া হ'ল না।
উম। এইটোতো বহুত বেয়া কথা। ফ্ৰিজৰ পানী তাৰপিছত এই ফ্ৰিজত মানে ৰন্ধা বঢ়া কৰি কিছুমানে ৰাখ খি দিয়ে ৰাতিপুৱা ৰাতি খাম হয়নে নাই? আজিকালি বেমাৰটো ধৰক সৰু বাচ্ছাবিলাকতো আছেই ডাঙৰ মানুহ বিলাক ধৰক জটিল জটিল বেমাৰ। এইবোলে কিডনিত ষ্ট'ন এইবোলে লিভাৰৰ এই প্ৰব্লেম, উম খোৱা বস্তু টো হজম কৰিব নোৱাৰি বমি বমি লাগে নানান ধৰণৰ প্ৰব্লেম এই আপোনাৰ দাতঁ তৰ প্ৰব্লেম আপুনি নিজে ক'ললে আপোনাৰ প্ৰেক্টিকেল হৈছে আপুনি নিজে গম পাইছে সেইকাৰণে কৈছে।
আৰু আৰু কি কিছুমান কিছুমান ল'ৰা ছোৱালী চাব তাৰমানে সিহঁতে খোৱাৰ মানে এই বেলেগ বেলেগ কিবা কিবি খাই মানে হৈ যায় সিহঁতৰ পুৰা গেছ হৈ যায় গেছৰ পৰা কি হয় আপুনি চাব এটা বস্তু এই বিশ পঁচিশ বছৰ মান বয়স হৈছে যে সিহঁতৰ দাৰি চুলি সেইবোৰ কিন্তু মানে পকি গৈছে। দে মানে দেখিলে এনেকুৱা মানে ভাৱ হয় যে সিহঁত তোৰ বয়স ব এই ফিফ্টি প্লাছ হৈ যাব পঞ্চাশ বছৰ পাৰ হৈ গৈছে, সুধিব এই বাইছ বছৰ পঁচিছ বছৰ। এইটো কিন্তু এতিয়া খাদ্যৰ পৰা গেছৰ, যিটো মানে আপনি গেছৰ পৰা যিটো হয় এই যে তাৰ এটা চাইডিফি
হয় আজিকালি বজাৰৰ বস্তুবিলাকতো চব মানে সেই, ৰেডিমেড বস্তু না, একদিনৰ ধৰা পোন্ধৰ দিন নোহোৱা বস্তু এটা দুই দিনতে মানে, বিক্ৰী কৰিব আনে গ'ম পাইছেনে নাই।
এইকাৰণে ত বজাৰৰ পৰা
আজি মাছ মাংস কওঁক মানে ব্ৰইলাৰ ব্ৰইলাৰ কওঁক, চাক চবজি কওঁক, মানে ফল মূলৰ পৰা আৰম্ভ কৰি প্ৰায়ভাগ বস্তুৱে মানে ছেভেণ্টি এইটি পাৰ্চেণ্ট বস্তুৱে ধৰক চব মানে যিটো পোন্ধৰ দিন লাগিব গজিবলৈ সেইটো মানে তিনদিনতে গজো গ মানে গজাই হয় হয়।
তাৰ তাৰপিছত আপোনাৰ এই যে মাছ, মাছ বিচেচকৈ মাছ এই যে চালানি যিবোৰ মাছ আছে বৰফ দি লৈ আহ হে। এই মাছ হোম মোঅ মানে ষাঠিৰ পৰা সত্তৰ দিনৰ ভিতৰত, সিহঁতৰ ওজন হৈ যায় মটামুটি দুই কিলো আঢ়াই কিলো তিন কিলো লৈ ওজন হৈ যায়। তাৰপিছত পলটি পলটি যিটো। পলটি মুৰ্গীসমূহত তেনেকুৱাই ছেম, এই পুষ্পানৰ পৰা ষাঠি দিনৰ ভিতৰত আঢ়াই কিলো তিন কিলো হৈ যায়। এনেইতো নহয় না আৰু আমাৰ মানুহে সেইবোৰ খায়ে ভাল পাত তাৰ মানে স তাত অলপ দাম কম পাই যে।
দাম কম পায় হয়, তাৰমানে বস্তুবিলাক খুছ
চনাৰ প্ৰয়োজন আছে সচেতন কৰিব লাগে মানুহক।
আজিকালি ধৰক খোৱা বস্তুৰ মানে এইবিলাকৰ পৰাই বেমাৰৰ বেছিভাগেই মানে মানে সৃষ্টি।
মইতো যদি কেতিয়াবা হঠাৎ মানে উম, বজাৰৰ পৰা কিবা কিনিবলগীয়া হয়। কিনোতেই ভয় লাগে এই এইটো খালে বা আকৌ কি হয় এইটো খালে বা আকৌ কি হয়। পতককৈ সেইদিন-সেইদিনা এটা আৰু নিউজ চালো মই যে এতিয়া যে আমৰ চিজিন মানুহে যে বজাৰৰ পৰা আম কিনি খাই আছে না। ভাৰতৰ পৰা কিন্তু বিদেশত যিবোৰ আম ৰপ্তানি কৰিছিল চব কিন্তু ঘূৰাই পঠাই দিছে। তাৰমানে আমত এনেকুৱা কেমিকেল ইউজ হৈছে। যে মানে সেইটো টো খালে মানুহৰ বেমাৰ হোৱাটো নিশ্চিত।
হয়।
অহ আমিতো আকৈ আম খাই ভাল পাওঁ। বহুত মানুহেই মানে সেইবোৰ খাই আছে মই যিদিনা শুনিছো মানে খবৰটো তাৰ পৰা তাৰ পিছ দিনাৰ পৰাই মই আম খোৱা এৰি দি
নাই ঠিকেই আছে আমি, একচুৱেলি গাঁৱত যি হিচাপে থাকোঁ আমি কিন্তু ঘৰতে অলপ-অলপ-অলপ-অলপকে ৰুই বা অলপ-অলপকে আমি নিজেই প্ৰডাক্টটো।
উম, ঘৰত যদি আমি উৎপাদন কৰো বস্তু
টো গাঁও থাকোঁ এটা হাতে বনোৱা বস্তু অৰ্গেনিক হ'ব।
আৰু দুই নম্বৰ কথা হল আমাৰ শৰীৰটো কিন্তু আমাৰ শৰীৰো কিন্তু সুস্থ থাকিব। কিয়নো তাতো আমি অলপ হলপ পৰিশ্ৰম কৰিম কৰিলে আমাৰ মানে শৰীৰটো সুস্থ থাকিব লগে-লগে আমি মানে খোৱা বস্তু বোৰ একদম মানে অৰ্গানিক বস্তু বস্তুখিনি আমি পাই আছোঁ।
হয় বেমাৰ আজাৰৰ পৰা বহুত আমি চেপটি পাম বহুত মানে বহুত। টি পাম,
একচুলি কি বেমাৰ আজাৰতো চব খোৱা-খোৱা লোৱাৰ পৰাই হয় ন আমি খোৱা লোৱা যদি অলপ চাই চিন্তি খাওঁ।
হয় নহ'ব-নহ'ব হ'লেও মানে কম সংখ্যক হ'ব। এইবিলাক সঁচা কথা ক'ব গ'লে মানে সঁজাগত দৰকাৰ আছে আপুনি বা কি কয়?
সেইটোতো আছেয়ে কিন্তু সমস্যাটো হ'ল আমি গাঁৱত ব মানে বাস কৰি আছ না গাঁৱৰ মানুহবোৰ কি হয় মানে বেছি সংখ্যক মানুহ হয় অশিক্ষিত হয় সিহঁতে কি কৰে ভাল এটা কথা সিহঁতৰ সন্মুখত কলে না সিহঁতে ভাবে কি এইটো পদায় এ সিহঁতক কোনোবা পঠাই দিছে সিহঁতৰ লাভ এই লাভৰ কাৰণে আমাক বুজেই আছে নহলে নিজৰ খাই কিয় বুজাই থাকিব এই এনেকুৱা এটা চিন্তাধাৰা আমাৰ সমাজৰ মানুহৰ আছে। হয় যে সিহঁতৰ কি ইমান দৰকাৰ আছ
মানে হয় সেইকাৰণে মোৰ মতে তাৰমানে নিজৰ ঘৰত নিজৰ ধৰক ওচৰ চুবুৰীয়া মানে দুই চাৰি পাঁচজন ঘৰৰ আশে পাশে তামান আমাৰ মানুহ আছে থাকে। হা এনেকুৱা পৰিৱেশ যদি কৰা যায় যে তে আমি সঁচা কথা তাৰমানে আজিকালি যিবিলাক বেমাৰ আজাৰ হৈ আছে চ'ব খাদ্যৰ পৰা হৈ আছে। এই মাছৰ পৰা হ'ব পাৰে, বা পানীৰ পৰা হ'ব পাৰে। আপুনি যি ব্ৰইলাৰৰ কথা ক'ল। এইতোটো একদম মানে হাতে বনোৱা বস্তু। পয়ৈচল্লিছ পঞ্চাছ দিনতে মানে প্ৰডাক্ট টো বজাৰত আনি এৰি দিয়ে। ঠিক তিনি চাৰি কিলো বনায়। এইবিলাক বস্তু একচুৱেলি সজাগতাৰ দৰকাৰ। মই ভাবোঁ যে নিজৰ ঘৰৰ পৰা আৰম্ভ কৰিলে।
সজাগতাতোটো একচোৱেলি ঘৰৰ পৰা আৰম্ভ কৰিব লাগে।
নিজৰ ঘৰৰ পৰা। তাৰপিছত ধৰক ঘৰৰ ওচৰে পাঁজৰে দুই চাৰি ঘৰৰ হয়। যে এইবিলাক বস্তু খালে এইটো উপকাৰ বা এইটো অপকাৰ। দৰকাৰ আছে। আৰু ধৰক, এই টো চবেই, চবেই আজিকালি গম পায় না নিজৰ হাতত যিট এইটো বনোৱা বস্তু। এইটো বস্তুটো বনাই খালে, বা বনাব পাৰিলে, এইটো বহুত মানে
তাৰমানে কথা হ'ল, বুজাতো সকলোৱে বুজে। হা, বুজাতো সকলোৱে বুজে কিন্তু ন্তু বাস্তৱত সিহঁতে মানে, ন মানে এইটো কি কয় নিজৰ জীৱনত সেইটো বাস্তৱিত নকৰে। এই টোৱেই হ'ল সমস্যা।
হয়।
আজিকালি তাৰমানে আগত আমি শুনা পাইছোঁ। আগত আমি শুনা পাইছোঁ ধৰক, হা? ঠিক আছে হ'ব দিয়ক। হয়।